অ', কি কৰ আছো ৰ'বা, এনেই আৰু অলপ চাহ পানী খাই এনে বহিছোঁ, তুমি কি কৰিছা?
মই মানে এনে আৰু একেইদিন মানে কলেজ বন্ধ ন'। মানে কি ভাল লগা নাই ঘৰত, এতিয়া ভাবি আছিলো যে কলেজ যাই ইমান ভাল লাগে ন ফ্ৰেণ্ডৰ লগত থাকি। সেইটোৱে ভাবি আছো ফ হয় ফটোবোৰ চাই চাই।
এতিয়া আৰু মানে পোন্ধৰ দিনতকে বেছিয়ে আছে কলেজ খুলিবৰ কাৰণে। তাৰিখে খুলিব। তাৰ পিছতহে আৰু লগৰ ফ্ৰেণ্ড বোৰক মানে লগ পাম।
হয় আৰু ফুৰিবও যাব পৰা নাই ইমান বৰষুণ।
সেইটোয়ে বৰষুণ দিলে মানে যাব এ লেতেৰা টাইপ হৈ থাকে ন জোগাবোৰ।
অ' আৰু তুমি আৰু ভাল ভালকেও যাব নোৱাৰা ৰেডি চেডি হৈও যাব নোৱাৰা আৰু কেতিয়া বৰষুণ দি দিব।
উ
সে এনেকুৱা মানে আৰু বৰষুণ চৰ দি দিলে ঘূৰাও নহব আৰু আহা ঘৰত। উম
ময়ো ভাবি আছো মোৰ ফ্ৰেন্ডচ বোৰৰ লগত মানে প্লেন কৰি আছো যে এনেকে যাম তেনেকে যাম মানে এতিয়া যোৱা হোৱা নাই কাৰণ বৰষুণ।
বৰষুণ সেইটোয়ে। আৰু মানে কি মোৰ আমি মানে ফ্ৰেড বোৰ মানে খামৰেঙা খামৰেঙা য জানা ন? তাতে যাই পোৱা নাই দেই, হয় হয় ত' সেইটো মানে বহুত দিনৰ পৰা ভাবি আছো যে এইবাৰ ছুটি পালে যাম যাম এতিয়া বতৰটোও ভাল আছে আছিল মানে ন কিন্তু তাতেতো ইমান বোকা হ'ব চাগে ন, মহুত বোকা হ'ব।
অ' সেইটো মানে অলপ মানে পাহাৰ এলেকা টাইপে আছে ন অলপ। এৰিয়াটো অ' বোকাতটো হ'বই আৰু পাকা ৰাস্তা নহয় নহয় কেঁচা ৰাস্তাহে।
হয়, হয় মই মানে চাইছো আৰু বহুত অ' পানীয় জমিছাগে পানী পানীয়া জাগা ন তাতে পুৰা পানীয়ে জমি গ'ল তাতে মই চাইছো আৰু চবে যাই মিনি পিকনিক কৰে যে। ভালকে বহে বহা জোগাটোতে চাগে পানীয়েে হৈ গ'ল। হৈছে ন বোকা হৈছে চাগে।
সেইটোয়ে এনেকে মানে বোকাত যাইও ভাল নালাগে।
উ হম আৰু এতিয়া উ উম নোৱাৰা যাব আৰু।
কাপোৰহে লেতেৰা হ'ব তেনেকে গ'লে।
অ হ আৰু কাপোৰতটো লেতেৰা হ'ব
ত' বেয়া
অ আৰু যদি এনেকা হৈ যায়। আমি ইমান কষ্ট কৰি গলো ইমান দূৰ ন, ওচৰতো নাই ইমান দূৰ আছে। ইমান কষ্ট কৰি গ'লো পিছত যাই যদি আৰু বৰষুণ দি দিয়ে।
সেইটোৱেটো বৰষুণ দিয়াৰ পিছত আমাৰ প্ৰব্লেম হ'ব।
হয় সেইটোৱে। আৰু এনেতো আৰু নাই ৱে ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্টে আছে ফুৰা কিন্তু ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট যায় কি কৰিম আমি?
তাকেই তো তাত কি কৰিবা খাবা, ল'বা, ফটো উঠিবা গুচি আহিবা মানে অলপ ইণ্টাৰেষ্টিং বস্তু হ'লে ভাল যেনেকুৱা খামৰেঙত গ'লে অলপ মানে ৱাটাৰ এক্টিভিটিজ বোৰো হয়।
হয় হয় ৱাটাৰ চাই ভাল লাগে আৰু মানে তাতে মানে এনে ফোনত চাইছো আৰু ন সেই তাতে ম'ম' চম ম'ম' পায় ত নেচাৰ লগত মানে ম'ম'টো পুৰা শুট কৰিব আৰু মই এনেকুৱা ভাবো। আৰু
আৰু মই দেখিছোঁ মানে, কলপাতত দিয়ে তাত।
হয় হয়, হয়। মই সেইটোৱে চাইছোঁ, হয়।
ইমান, তেনেকুৱা হ'লে ভালে লাগে।
হয় হয়, আৰু এইটো চাইছা ন', কি কয়, ইমান মিক্সাৰ কৰি, কিবা কিবি দিয়ে যে টেঙা বস্তু। তেতেলী আম চাম কিবা মিক্স কৰি দিয়ে যে, কি যে ইমান ভাল লাগে চাই। নালাগেই আৰু।
গ'লেহে আৰু সেইবোৰ টেষ্ট কৰিব পাৰিম।
অ', হয়, মানে তুমি গৈছা যিহেতু তাতে মানে ঠাণ্ডা থাকে নে, নে বতৰটো গৰম হৈ থাকে?
মইতো যোৱা নাই মানে, ময়োও নাজানো ময়ো মানে মোবাইলতে চাইছোঁ। সেইটো কাৰণে গ'ম নাপাও আৰু, আৰু সেইটোটো মানে গুৱাহাটীত তাতে আছে ন', ত' মানে ইমান গৰম। মানে গৰম থকা মানে কি, এতিয়া এনেকুৱা যেনেকুৱা আৰু
অ, অ, অ'।
ই হ'ব চাগে।
হ'ব পাৰে, কিন্তু
তাতে অলপ মানে গছ গছনি আছে যে, সেইটো কাৰণে মানে অলপ ঠাণ্ডাও হ'ব পাৰে, ঠিক নাই তেনেকুৱা হ'ব পাৰে।
অ, অ, অ', সেইটোও হ'ব পাৰে। এতিয়া, কেতিয়াবা এৰা বাদ দিয়া ন', পিছত যাই চাম, আজি কিন্তু মোক আজিকালি মানে ভয়, ভয় লাগে, এইবিলাক মানে ইমান দূৰ যোৱাত, অকলে ভয়ো লাগে ন'।
সেইটোও হয়, আজিকালিৰ মানে জেনেৰেচনটো যেনেকুৱা হৈছে।
উম, হম, একো ভাল নহয়। সেইটো কাৰণে মোৰ নিজৰো ভয় লাগে।
লগত গ'লেও মানে, অলপ মানে চব লগৰৰ লগত যাব নোৱাৰি। কিছুমান মানে বিশ্বাস কৰিব নোৱাৰাও আছে ন'।
উম, হুম।
তাৰে মাজতে, চাই চিতি যাব লাগিব গ'লেও।
হয়, অ', এই তুমি একেবাৰে এইটো কথা দি তোমাৰ মোৰ এটাও কথা মনত আহিছে জানা, আমাৰ একদম ঘৰৰ ওচৰতে মানে কিন্তু, লঘুৰা চাইডে ন ', এটা পুখুৰী আছে জানা, পুখুৰী মানে কি, ৱাটাৰফল ৱাটাৰ ফল টাইপ দে, ত', এনেকা চাৰিজন ফ্ৰেণ্ড আহিছিল যে, পানীত গা ধুম বুলি। ত', কি কৰিলে জানা, তিনিজন মিলি পিনে, এটা ল'ৰাক এনেকা পানীত ঠেলা মাৰি দিছে। ই বেচাৰা ডুবি গ'ল জানা, ডুবাৰ পিছত ডুবি গ'ল আৰু চিঞৰি আছে ন', অলপ দেৰি কাৰণে যেতিয়া ঠেলা মাৰিছে ন', মানে দুই ছেকেণ্ড মান, মানে দুই মিনিট মানে, ল'ৰাটো চেন্সে পোৱা নাই বোলে, মাত বোলে নাই, পানীতে আছে বোলে ত', ই তিনটা যে তাৰ লগত আহিছিল, ভয়তে পলাই গ'ল, তাক এৰি।
এ তেনেকুৱা হ'লেটো প্ৰব্লেম, এতিয়া আৰু চবেটো মানে সাত তৰিব নাজানে ন'?
নাজানে, আৰু পানীটো মানে কি, পাহাৰৰ ভিতৰতটো জানা ন', পানীটো কিমান ডীপ থাকে।
সেইটোৱেটো আৰু দ্বীপটো থাকেই আৰু লগত তাৰ তলত মানে, কেনেকুৱা কি কি জীৱ জন্তু, আৰু লগতে মানে কিছুমান মানে ভৰিত ফচিও যায় ন', কিছুমান বস্তু তেনেকুৱাও থাকে।
হয় হয়। এইটো এনেকুৱা এটা ইহঁতে পেলাই পিনে গুচি গ'ল, আৰু ইহঁতেটো কোৱা নাই, তাৰ পিছত আমাৰ ওচৰৰে মানুহে এটা অ', গৈছে তাতে, তাৰ পৰা মানে ৰাস্তা আছে ন'। ত', সেইফালে দি যি যাই আছে, চাইছে আৰু। চোৱাৰ পিছত যেতিয়া পুলিচ চুলিচ মা-মাতিলে নহ, তেতিয়া আৰু গম পালে আৰু সেনেকে। তাৰ মা জানা, তাৰ ঘৰৰ গোটেই মানুহ ৰাস্তাত ইমান বাগৰি বাগৰি কান্দিছে নহ।
তেনেকুৱাতো বেয়া লাগিবই, নিজৰ এটা যদি এনেকে হয়। সেইকাৰণেতো মানে, গলেও ৰিস্কি মানে আজিকালি।
উম, হম, এইটো হয়। আৰু আমাৰ চোৱাচোন কলেজতো ফ্ৰেণ্ড আছে নহ, কিছুমানে কিমান হিংসা কৰে হিংসা কৰাও ফ্ৰেণ্ড আছে বহুত, তুমি মানে আজিকালি ট্ৰু বেষ্ট মানে কোৱা, মানে কি চ মোৰ চাইল্ডহুডৰ ফ্ৰেণ্ড বোৰ যিমান যেনেকুৱা আছিল নহ সেনেকুৱা মানে মই কলেজত বিচাৰি পোৱা নাই আৰু।
মই মিছা নকওঁ মই পাইছো, মানে এতিয়ালৈকে মানে দুটাই আছে। মানে তাকো মানে আমাৰ চাৰ্কলটোত মানে এনেকুৱা আছে, মানে আমি এ এটা ক্লাছৰ নহয় বহুত কেইটা, কিছুমান সৰু আছে আমাৰ কিছুমান ডাঙৰ আছে, মানে কোনো তাত মানে কি বাহ, ভন্টি সেনেকাে নামাতো, চব নাম নাম কাৰি মাত ত মানে এনেকে, এনে তাৰে ভিতৰত মানে দুটা আছে আৰু যে মানে সিহঁতক বিশাস কৰিব পাৰি। বাকী কেইটা মানে নোৱাৰি আৰু।
অ',
কিন্তু স্কুলৰ মানে যোন কেইটা আছিল পাৰিয়ে আৰু।
অ', অ', হয় আৰু। ত' আমাৰ মানে আমি পাঁচটা গ্ৰুপৰ ছোৱালী, মানে এতিয়া কলেজত স্কুলৰ গেইটাটো এতিয়ালৈকে মোৰ লগত ত আছে কিন্তু এতিয়া মানে কলেজত পাঁচটা ছোৱালী আছো নহ আমি, তাৰ পিছত আমি আমি চাৰীটা একদম ভাল মানে, ট্ৰাষ্ট কৰিব পাৰা তুমি তোমাৰো যদি কেতিয়াবা হেল্প লাগে নহ, সহ হেল্প কৰিব কিন্তু এইজনী আছে দে, মানে ক'ব নালাগে মাৰবাৰী আছে। ক'ব নালাগে ই বহুত হিংসা কৰে মানে, আৰু ফ্ৰেণ্ডশ্বিপ কেনেকে ভাঙিব পাৰে মানে আমাৰ চাৰিটাৰ ভিতৰত কেনেকে কাইজা লগাব পাৰে, এইটো বুদ্ধি টো মানে তাৰ লগত বহুত আছে, গম পাইছা।
তেনেকুৱা হ'ব নালাগে, মানে বাকীকেটা যেনেকে হাঁহি ফূৰ্তি কৰি থাকে তেনেকে থাক থাকিব লাগে।
নাই, নাই, নাই, ই নোৱাৰিব। আৰু মানে এনেকুৱা হয় আমি যেতিয়া নন ভেজ খাওঁ নহ, ত' তাই নাখায় নহ ত ই ঘৃণ কৰে মানে। এনেকুৱা, তাৰপা তাৰ পানী মানি আমি লৈ খাই লওঁ, কিন্তু তাক যদি ত তাক যদি পিয়া লাগি থাকিব ই এনেই বহি থাকিব। কিন্তু তোমাৰ পানী নাখায় মানে এনে। কয় যে এ নেহি খাওঁগি, তুম লগ নন ভেজ খাতে হ' এনেকে কৈ ডাইৰেক্ট।
কি হ'ব, আমাৰো আছে দিয়াচোন তেনেক বা মোৰো আছে বেষ্ট ফ্ৰেণ্ড, যে তাই নন ভেজ মানে না খাই, কিন্তু তথাপিও তেনেকুৱা নক নাখালে নাই, মানে কি মইও তাইৰ ওচৰত নন ভেজ খাই থাকো, তাই মোৰ ওচৰত ভেজ খাই থাকে। তেনেকুৱা কৰো আমি, ওচৰত খাওঁ কিন্তু মানে কি মিক্স নক নকৰো আমি প্লেট।
অ', অ'। আৰু পানী খোৱাৰ পিছতো মুখ লগাই খাই আছে, বটলৰ ওপৰেদি খাইছে। কিন্তু এনেকেতো কৰিব নালাগে।
সেইটোৱেতো।
অ', হয়, হয়।
মানে এইবোৰ আৰু ফেক আৰু, এনে থাকিব লাগা আছে চাবাচোন কলেজ, মানে শেষ হোৱাৰ পিছত সিহঁতে একেবাৰে মানে যোনদিনাখন লাষ্ট দে নহ, সেইদি এখন কথা পাতিব তাৰ পিছত আৰু কথা কেতিয়াও নাপাতে। তাট্ছতে নাথাকে আৰু তাৰ পিছত।
তুমিতো কৈ আছা যে কলেজ শেষ হলে ন তাই কলেজ শেষ হোৱাৰ আগতে কৈছে যে কৈছে যে অ', মোৰ বেষ্ট ফ্ৰেণ্ড এটা বেলেগ কলেজত আছে বুলি মই তোমাৰ লগত আছোঁ ন লগত আছোঁ। তাই আহিলে মানে মই তাৰ লগতে থাকিম আগৰ পৰাই কৈ দিছে।
এ, এনেকুৱাতো কৰিব নালাগে ন?
উম, উম, আমাক এনেও বেয়া লগা নাই বাৰু এনেকুৱা মানুহ মানে দূৰ থাকিলে ভাল ন? হয়নে নাই?
সেইটোৱেইতো বেয়া লাগে, কি কৰিবা সিহঁত সিহঁতে যদি তোমাক ফ্ৰেণ্ড বুলি নাভাবে, তুমি আৰু কিয় ভাবি থাকিবা হয় নে নহয়?
হুম, হুম সেইটোৱেই।
তাতকে ভাল এ বেলেগ
অ', অ' তোমাৰ এনেকৈ তোমাৰ মানে কি উম, আ। তোমাৰ লগত তুমি এনেকা ফ্ৰেণ্ড পাইছা নেকি?
চেল্ফিছ টাইপ অলপ।
ফ্ৰেণ্ড মানে পাইছোঁ বহুত।
উম, এনেকুৱা হয়।
মানে লাগাৰ টাইমত আ, কয় তাৰপিছত আৰু নালাগিলে মানে ফোনো নকৰে মানে একোৱেই নাই আৰু মানে। চিনিয়ে নাপাওঁ তেনেকুৱা আৰু।
অ'। কিন্তু সিহঁতেতো এনেকুৱা কৰি গুচি যায় ন, কিন্তু আমাকটো মনত বেয়া লাগে যে কিয় এনেকে কৰিল? মই মানে এইটোয়ে ভাবি থাকোঁ দেই আমিতো তাৰ লগত ইমান ভালকে ফ্ৰেণ্ড হয় এ, তাই এনেকুৱা কিয় কৰিলে আমাৰ লগত এনেকুৱা মানে ম-মনত চলি থাকে। কে চলি থাকে এনেকুৱা হৈছে আৰু।
মোৰো এজনী মানে স্কুলৰ বেষ্ট ফ্ৰেণ্ড আছে মানে স্কুলৰো আছে কিছুমান নকওঁ। কিন্ত মানে কি তাই কি কৰিছে তাইক আমি ভাবো যে বেষ্ট ফ্ৰেণ্ড কিন্তু তাই আমাক মানে অনলি ফ্ৰেণ্ড বুলি ভাবে। সেই সেইকাৰণে আজিকালি মানে কি তাই যেনেকুৱা কৰে মইও তেনেকুৱা কৰোঁ, তাই নামাতে ম‌ইও নামাতো আৰু কি আৰু জাচি জাচি মাতিব যাম হয় নে নহয়?
এ সেইটোয়ে আৰু সিহঁতি মানে অলপ আজিকালি যদি অলপ বেছি মানে কি চাব আৰু ভাল মানে কেনেকুৱা বিচাৰে জানা নিজৰ দৰে চেল্ফিছ বিচাৰে ইহঁতে।
সিহঁতক- সিহঁতৰ দৰে যদি ট্ৰিট কৰা সি-সেইটোৱে ভাল লাগে সিহঁতক। বেয়া লাগে মোক এনেকুৱা কিন্তু মোৰ যে স্কুলৰ বেষ্ট ফ্ৰেণ্ড দুজনী আছে ন সিহঁতেতো বহুত ভাল। এনেকুৱা নক-কৰা নাই মানে মোৰ লগত আজিলৈকে ভাল লাগে
মোৰো মানে বাকী দুজনে যোন- দুজন আছে মানে এক কৰা নাই, বাকী সেইজনী আৰু কি ক'ম আৰু?
উম, হুম, ভাল লাগে। দিয়া আজি ভাল লাগিল দিয়া তোমাৰ লগত কথা পাতি।
সেইটোৱেই আকৌ কথা পাতিম দিয়া, অ'।
দিয়া ঠিক আছে।